হেল্ল। অ মই আছো যাই আছে ন, অঁ আহি আছে আহি আছে। অ অ ঠিকে আছে । বাকী খবৰ-খাতি কেনেকুৱা?
খবৰ বাতি ইমান এটা ঠিক নহয় ৰবা! গা চা ভাল নহয় ইমানটা ।
আহ কিয়?
এনে গৰমটোৰ কাৰণে অলপ জ্বৰ চৰৰ ভাৱটো আহিছে ।
অ, সেইটো হয় পিছে মানে গৰমৰ কাৰণে বহুত মানুহৰ বেমাৰ হ'ব
উম ঠাণ্ডা পানী খাই থকা হৈছে । খাই আছো বহুত
উম । তাকে মোৰ মানে আজি মানে মোৰো ভালে আৰু । ভাল মানে কি আৰু মজলীয়া আৰু ভাল, ভাল বুলিও ক'ব নোৱাৰি আৰু ভালেকে ঠিক থাক আৰু কিবা কৰি আছা নে নাই? হম অ আছে আছে । মাৰ মা -দেউতা দোকানত । মায়ে শুই আছে আৰু তোমালোকৰ ঘৰৰ পিনে ঠিকে চব ঠিকেই আছে নে?
অ অ আছে দিয়া । শুই আছে মা
কিবা পঢ়ি আছা নেকি?
নাই এনেই বাহিৰতে অলপ বহি আছিলোঁ । গৰমৰ কাৰণে । ভাবিলো ফোন মাৰি লওঁ এবাৰ তোমাকে
ঠিকে আছে ।ভালেই কৰিছা কালি ময়ো ভাবিছিলোঁ এবাৰ ফোন মাৰিম কিন্তু ফোন মাৰাই নহল পাহৰি থাকিলোঁ তুমি আজি কৰি ভালে কৰিলা
তাকে
উম উম । বাকী ভাত-ছাত খালা?
অ অলপ আগতে খাই উঠিলো ৰবা
অ অ মই অলপ মানে এই জাষ্ট খাই উঠিলোঁ । মানে আজি অলপ দেৰি হৈ গ'ল ভাত খাওঁতে অলপ ওলাই বাহিৰত আছিলো অলপ ।এই জাষ্ট আহি ভাতটো খাই দিলোঁ আৰু
উম । এই মানে গৰমে গৰমে আহিলো ন । এ কিয় মাত কথাটো একদম বিখুৱা টাইপ হৈ গৈছে মানে এনেকুৱা টাইপ হৈ গৈছে
অ এই গৰমৰ কাৰণে হৈছে এইবিলাক ।
উম হ'ব পাৰে মই মানে সেইকাৰণে আহোতে মানে মাথাৰ বিষৰ টেবলেট লৈ আহিছিলো একেলগে এতিয়া ভাত-ছাত খালো ন অলপ দেৰিকে খাই দিম আৰু ।
অ খাবলৈ এক ছেকেণ্ড ৰ'বাচোন ফোন এটা আহিছে
উম ।
অ কোৱা কোৱা
অ অ বাৰু এই তুমি তোমালোকৰ সেইপিনে কি বতাহ-চতাহ দি আছে নে নাই গৰমৰ কাৰণে?
অ অলপ বতাহ চতাহ দি আছে ৰ'বা আজি বাকী কেইদিনো দিয়াই নাছিল
অ মানে আমাৰ ইপিনে অ ৰ'দ দিছে কিন্তু বত টাও নাই একদম মানে ইমান গৰম মানে গাটো ঠাণ্ডাৰ কাৰণে ব্যৱস্থাও উপায় নাই মানে এইবোৰ
তাকেহে আমাৰ পিনে আজি অলপ দিছে বতাহটো । আগত কৰি এই পৰিৱেশটো আজিকালি এনকা হৈ গৈছে নে সেইটো কাৰণেও হয়
সটোছে মানে মানে আগত এনেকুৱা মানে ৰ'দ দিলে ইমান গৰম এটা ভাৱ এটা হোৱা নাছিল মানে এতিয়া যিমান মানে গৰমত থাকিব নোৱাৰে ৰা অৱস্থা মানে
উম
উম মানে
বায়ু, পানী চব এইবিলাক হেৰি লেতেৰা হৈ গৈছে।
উম, উম, উম মানে বিশুদ্ধ বুলি ক'লে আজিকালি একোয়ে নাপ ই মানে বিশুদ্ধ বুলি ক
উম এইবিলাকৰ ফলতে স্বাস্থ্য বিলাকো আজি আজিকালি বেয়া হৈ গৈছে না। গা চা বেয়া লাগি থাকে আজি বেয়া কালি ভাল।
উম তাকে মানে এইবোৰৰ মানে এইবোৰ মানে এই প্ৰদূষণবোৰৰ কাৰণে মানুহৰ মানে গাত মানে কিবা এটা হ'লেও কিবা এটা বেমাৰ মানে গাত ধৰি থাকে মানে মানুহ এজনে সু-সু স্বাস্থ্য মানে জীৱন যাপন কৰিব বহুত টানেই হৈছে চহৰত থকা সকলৰ।
উম।
উম।
তোমালোকৰ পিনে পানী চানী পাই নেকি? কোৱা চোৱা কিবা আছে নে নাই?
অ আছে, আছে। কোৱা চোৱা মানে বৰিং চৰিং এনকে কোৱা চোৱা আছে বাৰু কিন্তু পানী বহুত কমি গৈছে মানে। পানীৰ তললৈকে গুচি গৈছে। পানী বেছি নাথাকে মানে।
অ আমাৰো সেয়ে একেই হৈছে।পানীয়ে নাই শুকাই গৈছে।
মানে এই কেইদিনমান হ'ল মানে একদম পুৰা মানে এই এ দুসপ্তাহ মানে হ'ল নেকি পুৰা মানে বৰষুণে নাই ৰ'দেই ৰ'দ পুৰা মানে পুৰা।
উম তাকে কুৱাতো পানী নাই, বৰিঙতো সেনেকুৱা হৈছে।
তাকে তোমালোকৰ সিপিনেতো বৰষুণ দিয়া নাই চাগে?
নাই, নাই বৰষুণৰ নামেই নাই একো। সেইটোএ
গছৰ পাত চাত বোৰো শুকাই গৈছে, হু।
তোমালোকৰ পিনে দিছে নেকি বৰষুণ চৰষুণ।
নাই, নাই বৰষুণে নাই। তাকেই গছৰ পাত চাত বোৰ শুকাই গৈছে মানে পুৰা বৰষুণ নাই, একদম ৰ'দত আছে।
উম।
তাকে চৰাই চিৰিকতিবোৰো মানে উম। পানী চানি নোপোৱা যেন হৈ গৈছে। গৰমত মানে পুৰা আটাহ পাৰি থাকে তেওঁলোকে। মই আজি ৰাতিপুৱা একদম সৰু বাল্টিতকে পানী থৈ দিছো কিন্তু পানী খিনিও গৰমে উঠি গৈছে একদম।
উম ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইবিলাক কিবা অলপমান ঠিক চিক ৰাখিব লাগিব আ বায়ু চায়ু বিশুদ্ধ নহ'লে বা পিছলৈকে একোৱে নাথাকিব দোখো।
সকলোৱে এটা সহযোগ লগাবলৈ মানে এইবোৰৰ কিবা এটা ব্যৱস্থা বিচাৰি উলিয়াব লাগে আৰু যাতে এইবোৰ ভৱিষ্যতে কমি যায় আৰু।
তাকে পানী চানী এতিয়াই নোহোৱা হৈ গৈছে আৰু পিছত কি যে হ'ব ভাবিবই পৰা নাই।
আমাৰ কৈ কি আমাৰ পৃথিৱীৰ যে এসত্তৰ শতাংশ নেকি পানী আছে কিন্তু খাবলৈ পানী ক মি যাই এনেকুৱা যেন হৈ গৈচে আজি কালি।
খোৱা পানীটো একদমেই নোহোৱা হৈ গৈছে। আৰু সেইদিনা নিউজতো শুনিছিলো মুম্বাইতো বোলে পানী নোহোৱা হৈ গৈছে।
অ তাতেটো আৰু বিশেষকে নোহোৱা হব আমাৰ ইয়াতে যদি নোহোৱা হৈছে তাতেতো কিমান এটা মানে
হয়
মানুহে ইউজ কৰি থাকে তাতে আৰু
উম
কিছুমান মানে আমি উ চব ক্ষেত্ৰত মানে পৰিৱেশক দুখ দি একো লাভ নাই মানে মানু কিছু ভুল আছে বাৰু। মানে পানীবোৰ মানে বহুত মানে অপ অপহেৰি কৰে। তাৰ পিছত পানীবোৰ এনেই এৰি দিয়ে পানীবোৰ অলপ মানে বচাই ৰাখো সেইবোৰো নাই কিন্তু। পৰে যে পানীবোৰ অলপ অলপ। অ হয় জমা কৰি ৰাখিব লাগে পানী জমাই নকৰে পেলাই দিয়ে এনে এনে
উ বহুত খিনি অযথা খৰচ কৰে। নলাগেলেও নলাগেলেও এনে খৰচ কৰিব পেলাই দিব তাকে তাতে বহুত দামী দামী। উম এ মুম্বাইত বহুত দামী দামী ফ্লেট। পানী নোহোৱা হৈ গৈছে কিমান মানুহে পানীয়ে পোৱা নাই বোলো। কিমান পইচা দি কেনে আছে তাতে।
কিমান এটা অসুবিধাৰ সন্মুখীন কাৰণ পানী এটা মানুহ এ জীৱ। বন থে পানীত যদি পানীয়ে নাইকিয়া হৈ গৈছে।
তাকে কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু মানুহ বিলাক অলপ কিবা চোৱা চিতা কৰিব লাগিব গছ চছ ৰুব লাগে। প্লাষ্টিকৰ ব্যৱহাৰটো অলপ কমাই দিব লাগে ।
উ মানে এই প্লা তমি কলা ন প্লা এই প্লাষ্টিক টো মানে বহুত প্ৰযূষিত কৰে মানে। প্লাষ্টিক বোৰ যেতিয়া জ্বলাই ন। তাৰে চোন ধোৱা ওলাই ন সেইটো মানে আমাৰ মানে। বায়ুমণ্ডলৰ সেইটো বহুত মানে এটা প্ৰভাৱ পেলায় সেইটো‌, সেইটো বস্তু মানুহে জ
আজিকালি কিছুমান দোকানত প্লাষ্টিক জেগাত ইয়াক কাপোৰৰ ঠোঙাও দিয়া দেখা যায়।
উম উম সেইবোৰ ভ এই কাপোৰ কাগজৰ বেগ অ হয় অলপ দাম লয় কিন্তু সেইবোৰ মানে ইউজ সেইবোৰ মানে ব্যৱহাৰ কৰিলে একো মানে প্ৰভাৱ নেপেলাই আমাৰ পৰিৱেশত।
অ ব্যৱহাৰ কৰি থাকিব পাৰি আৰু সেইকেইটা উম এবাৰ কৰিয় পেলাই দিব ন লগা নহয়।
উম তাকে এতিয়া বৰ্তমানে আমি আমি ঠিকে আছো বাৰু আমি কিবাকে চলি যাম কিন্তু আমাৰ পিছৰ যোনটো প্ৰজন্ম আহিব তেওঁলোকেতো থাকিবই নোৱাৰিব। তেতিয়ালৈকে পৰিৱেশটো পুৰা বিনষ্ট হৈ যাব যদি এনেকোৱাই থাকে।
উম এইবিলাক অলপমান চাই চিতি খৰচ কৰিব লাগে আৰু ভালকে পানী বস্তু। নহব বিদ্যুৎটো অলপমান অযথা খৰচ কৰিব নালাগে ।
তাকে মানে অলপ মানে। সংযোগ কৰি ৰাখিব লাগে মানে আৰু গছ গছ পুলি ৰোপন কৰিব লাগে। কিছুমান মানে কিছুমান দেখা যায় যে কিছুমান, ব চীজ বা কিবা বনোৱা হৈছে গছবোৰ কাটি য ডাঙৰ ডাঙৰ পুৰণি একদম বহুত বছৰৰ গছ ইমান ডাঙৰ বয়সীয়া গছ সেইবোৰ কিন্তু সেইবোৰ কাটিব নালাগে সেইবোৰ মানে পৰিৱেশটোক বচাই ৰাখে যিহেতু সেইবোৰে কাটি দিয়ে।
উম গছৰ পৰা আমি অক্সিজেন পাওঁ কাৰ্বন ডাই অক্সাইডটোও শোষণ কৰে সিহঁতে আৰু তাপ চাপো অলপমান কমাই ৰাখে নে বহুতখিনি এতিয়া যোনখিনি গৰম হৈছে। গছ নোহোৱাৰ কাৰণে হৈছে আগতেতো এনেকুৱা নাছিল ন,
তাকে মানে ৰ'দৰ চাপটো পৰিব নি দিয়ে মাটিত গছৰ ছায়াবোৰে মানে আৰু গছৰ বহিলেও ঠাণ্ডা হাৱা পাই থাকো। কিন্তু আজিকালি বহিবলৈ গছে পোৱা নাযায়।
তাকে বিদ্যালয় বিলাকত গছ ৰোপনৰ কিবা এটা কৰিব লাগে আজিকালি
উম মানে উম মানে সৰুৰ পৰা বিদ্যালয় সমূহৰ এইটো প্ৰশি ক্ষণ দিব লাগে যে গছ গছ বোৰ ৰুব লাগে গছবোৰ কেতিয়াও কাটি বা চ মানে কাটি দিব নালাগে সেইবোৰ মানে শিকাব লাগে স্কুলবোৰত। আৰু স্কুলৰ গছে ভৰি থাকিব লাগে আৰু
তাকে
তোমাৰ মনত আছে নে আমাৰ যে স্কুলত কিমান গছ আছিলে আমি যে গৰম দিনত গছৰ তলত যে বহি থাকিছিলো স্কুলত।
উম উম বহুত ডাঙৰ ডাঙৰ গছ আছিল সেইকেইটা
উম উম আৰু মানে উম আৰু মানে বহি বৰ কাৰণে যে চিমেণ্টৰে মানে বহিবৰ কাৰণে বনাই থৈ দিছিলে গছৰ চাইডে চাইডে।
উম উম আৰু তেতিয়া ফেনো নালাগিছিল ন গছৰ বতাহতে আমি পঢ়িছিলো এনেকে
উম মানে বেছি গৰম লাগিলে উম বেছি গৰম লাগি মানে কোৱাচ মানে কোঠা কোঠাৰ পৰা ওলাই আনি মানে গছৰ তলতে পঢ়াই তোমাৰ চাগে সেইটোও মনত আছে চাগে।
অ অ বাহিৰতে ক্লাছ কৰি ভাল লাগে সেইবিলাকো দিন আছিল আৰু
কিন্তু এতিয়া আৰু মানে পঢ়িবই নোৱাৰিব বাহিৰত পঢ়িব নোৱাৰে আৰু
কোঠাৰ ভিতৰতে গৰম হলে কোঠাৰ ভিতৰতে পঢ়িব লাগিব
থাকে বিদ্যালয় বিলাকৰ
তাৰ আৰু মানে মানুহে ব্যৱস্থাটো ল'ব লাগে আৰু গছবোৰ ৰুই পেলাই।
উম।
উম তাতে মইয়ো শু অলপ
অ ঠিক আছে দিয়া।